অ', নমস্কাৰ। অ', দাদা কওঁকচোন। অ', হেল্ল'।
হয়, কওঁক।
অ', মানে আপুনি আপুনি যে কৈছিলে যে সেইদিনাখন ফুৰিব যোৱা কথাটো।
হয়।
অ', এনে ক'ত যাম বুলি কৈছিলে?
এনেই তোমাৰ মন্দিৰৰ মন্দিৰ আছিলে এজাগাত যোৱা কথা আছিলে।
অ', অ', তোমাৰ এইটো যোৰহাটৰ পিনে ন?
হয়।
অ', অ', এইটো কেইখন এনে বাইক যাব আপোনাৰ?
আমাৰ তোমাৰ দুখনমান যাব।
দুখনমান ন? অ', গোটেইখিনিয়ে পইচাটো মিলাই পেলাই তেল ভৰাই দিলো ধৰ। তাৰপিছত বাকীখিনি এনেকে নিজক খোৱাৰ কাৰণে লৈ ল'লেই হ'ল। অ', তেতিয়াহ'লে বাৰু ঠিকে আছে। বাকী ডেটটোতো এতিয়ালৈকে ফিক্স
নাই নাই।
অ', অ', আচ্ছা। মোক জনাই দিবা যদি যেতিয়া ডটটো ফিক্স হয়।
উম।
অ'। বাকী এনে পোৱালি ওচৰে ওচৰে নে? অ', মোৰ লগৰ কেইটাও যাম বুলি কিন্তু মোৰ লগৰ কেইটা মানে অকণমান দিগদাৰ হৈ আছে যে সেইটো কাৰণে নাযায়।
অ', তুমি যাবা নাই আহ।
সেইয়ায়ে আৰু। তাকে বাকী কোৱা খবৰ খাতি? আছো আৰু।
উম, খোৱা বোৱা কৈৰিলা তুমি?
মইও কৰিলো বাৰু দিয়া।
উম, পিছে তুমি গ'ম পালো বোলে তুমি বোলে কন্টেন্ট কি কি কন্টেন্ট বনোৱা বোলে? পিছে তুমি কেনেকে বনোৱা বাৰু কন্টেণ্ট?
মই কটেন্টটো তোমাৰ এনেকুৱা ব্লগ টাইপৰ
উম, পিছে কেনেকে কেনেকে ভাবা?
কেনেকে ভাবা মানে ধৰ এনেকুৱা ক'ৰবাত ধৰ ফুৰিব চুৰিব গ'লো তাৰ পিছত ফুৰিব যাওঁতে ধৰ তোমাৰ তাতে দেখিলো কৰিলো ত মানে কিবা কিবি ধৰ তা একে এটা সৰু মিনি ব্লগ টাইপৰ
উম। পিছে না নেটৱৰ্ক নাফাতিবলৈ কি কৰিব লাগে, অ' ভিডিঅ'টো নাফাতিবলৈ?
অ' ভিডিঅ'টো নাফাতিবলৈ মানে তোমাৰ কোৱালিটিৰ ওপৰত কথা। এইটো কি বুলি কয় তোমাৰ হেৰিও কৰিব পাৰা। মানে ধৰ
উ মানে এ এই কেপকাৰ্টত তুমি এডিট কৰিব পাৰা। বাকী য'ত তেনেকুৱা যি টি কৰিব পাৰা, আৰু এনেকুৱা এপ আছে কোৱালিটি বহুৱা
উম
অ'। এইটোয়ে কিয় তুমিও কি কৰিম বুলি ভাবিছা নেকি কন্টেণ্ট? অ' আচ্ছ কৰি লোৱা।
হেঁ। অ', তুমি পিছে শিকাই দিবাানে?
অ' হ'ব বাৰু শিকাই দিম দিয়া।
উম। হেৰি কি বুলি কয় আজি বনালে নাই কণ্টেণ্ট
আজি তোমাৰ এনেকে ঘূৰিব যাওঁ যদি বনাম বাৰু।
উম, পিছে তোমৰ বা মোবাইলৰ ওচৰত কথা বিলাক কেনেকে হ'লওনো বাৰু?
কথাবোৰ তেনেকে ওলাই যায় আৰু, অফ চে কৰি কৰি অভ্যাস হৈ যায় যে।
উম, মই মানে চাইছো বহুত জেগাত তোমাৰ মানে কন্টেন্ট খিনি আৰু তোমাৰ কথা কোৱাটো ভাল লাগে মানে।
অ'। তাকে, নাই এইটো এইটো কি বুলি কয়। মানে ভালে লাগে, এইটো কি মানে তুমি যেতিয়া এইটো বস্তু কৰি থাকিবা ন তেতিয়া অট'মেটিক তোমাৰ ভাল লাগি যাব।
ক'ত গ'লি? উম
তাকে।
এখন ওৱান ফাইভ যাব, এখন তোমাৰ ড'মিনা ফ'ৰ হাণ্ড্ৰেড।
অ', অ', ঠিকে আছে তেনেহ'লে। ড'মিনা ফ'ৰ হাণ্ড্ৰেড ন'?
উম। আমি
চাৰিটা ল'ৰা ধুনীয়াকে যাব কৰিব পাৰিম।
উম, পিছে তাতো এটা কন্টেট হৈ যাব ন', যোৱা দিনাখনো?
অ', যোৱা দিনাখনো এটা কন্টেণ্ট তোমাৰ পাই যাম।
উম, পিছে তুমি মোবাইলত বনোৱা নে কেমেৰাত বনোৱা কনটেণ্ট?
মই মোবাইলতে বনাওঁ, আৰু এই কেতিয়াবা দ্ৰোন আছে, দ্ৰোন শ্বট তেনেকুৱা লওঁ, এডিট ময়ে কৰোঁ।
অ', পিছে এডিটখিনিও ভালে লাগে তোমাৰ।
অ'।
পিছে তুমি ক'ৰ পৰা শিকিলা এয়া?
এয়া এই ইউটিউবতে এনেকে চাই চাই।
অ'।
তাকে। বাকী কেতিয়া হয় তাত যোৱাটোলেহে ৰখি আছো। গ'লেও মোৰ মানে এই কেইদিনমান হ'ল কন্টেণ্ট দিব পৰা নাই, তেতিয়া কণ্টেণ্ট দি দিম আৰু।
উম। পাৰি বাৰু তেনে
অ'। এনে তোমাৰ এনেকুৱা কি বুলি কয়, ধৰ চিম্বল, চিম্বল, এনেকে থকা হয় ধৰ, তোমাৰ ইনষ্টা থ্ৰী ছিক্সটি থকা হয়, তেতিয়া বেলেগ কথা আছিলে, কিন্তু তেনেকুৱা নাই যে অকণ দিগদাৰ।
উম। কষ্টটো কৰিব লাগিবই।
অ'।
উম।
এনেকে কৰি কৰি তোমাৰ, এটা ইউটিউব চেনেলৰ পৰা মানে তোমাৰ সেইদিনাখন অ পইচা এটা পাইছো বাৰু।
নতুন এটাও খোলা নাই? উম।
অ', তাকে।
পিছে, এতিয়া তুমি কি কৰি আছা এতিয়া?
মই এতিয়া এনেই অকণমান ওলাই আহিছোঁ।
পিছে খবৰ-খাতি ভাল তোমাৰ?
খবৰ-খাতি ভালেই দিয়া আৰু।
উম। তুমি পিছে কিবা কৰি আছা নেকি?
মই তোমাৰ এইটো কি বুলি কয়, বৰ্তমান এনেকুৱা চব্জিৰ দোকান আছে।
উম। ম'বাইলটো চা উম
সেয়াই আৰু
পিছে তুমি, মই তোমাৰ মই এনে সৰু সুৰা ক'বাত কৰি আছোঁ আৰু।
অ', সৰু সুৰাকে ন'?
উম। পিছে তুমি কিহত কি কৰা বুলি ক'লা তুমি?
মই তোমাৰ এয়া, এয়া চব্জি দোকান আছে ঘৰতে।
অ'।
সেইয়াই আৰু তোমাৰ চবজি মোৰ নিজৰ ঘৰত তাতে আছে মানে তোমাৰ জিকা ভুলিয়াই নিজে খেতি কৰোঁ।
উম, পিছে তুমিয়ে কৰা নাই খেতি?
মই কৰো লগত পাপায়ো অকণ সহায় কৰি দিয়ে। তেনেকুৱা আকৌ আৰু মিলি জুলি।
উম'
বাকী কেতিয়াবা যদি এনেকুৱা ধৰ সকাম-চকাম বিয়া চিয়া থাকিলে ধৰ এনেকুৱা ভাজি থকাই দৰকাৰ হলে
উম। উম', কম কম পিছে তোমাৰ লগত মোকো নিবা নেকি? যেতিয়া আমি দুটাই ডাঙৰ কৰো
অ', অ' কম বাৰু মই তোমাক।
য
অ' বাকী তোমাৰ, অ' শুনা না মোক আৰ ওৱান ফাইভ এখন লাগিছিলে ক'বাত আছে নেকি? নে ঘূৰি চুৰি ফুৰিব মানে ধৰ
আছিলে মোৰ তাতে, অ'। এইখন আৰ ওৱান ফাইভ ভি ফ'ৰ।
ভি ফ'ৰ ন, কি কালাৰ?
উম, এইখন নীলা।
নীলা কালাৰ ন, কিমান? কিমান চলিছে আজিলৈকে?
এইখন তোমাৰ পন একাৱন্ন হাজাৰ চলিছে।
একাৱন্ন হাজাৰ কেইবছৰ?
তোমাৰ তিনি বছৰ আগষ্টত হ'ব।
অ', একাৱন্ন হাজাৰ বাৰু, চলিছে প্ৰায় ন?
উম।
অ', এই তোমাৰ, এই বেছিলা নে নে আছে?
আছে আছে।
আছে, বেছিবা নেকি?
চাওঁ, বাজেত দাম দৰ যদি মিলে দিবও পাৰোঁ।
অ', এনে তোমাৰ কিমান মানে পালে দি দিবা?
এক পঞ্চাশ। উ
এক পঞ্চাছত, তোমাৰ বহুত বেছি হোৱা নাইনে?
নাই জোখৰ আছে, মোৰ গাড়ীৰ কণ্ডিচন ভাল হৈ আছে যে।
অ', অ', অ', গম পাইছোঁ, গাড়ীৰ কণ্ডিশনটো তোমাৰ এইটো কি বুলি কয় ভালটো আছে, কিন্তু ইমানখিনি দামত কোনে ল'বনো?
ল'ব লোৱা মানুহে।
নতুনেই পাই যায় দেখোন।
নাই নাই নতুনৰ দাম বেছি, আকৌ টায়াৰো দামী লগোৱা আছে।
অ', তায়াৰ চায়াৰ, ৰেপ চেপ এনেকুৱা মানে বস্তু কিছুমান লগোৱা আছে নেকি? চাগে ন? অ', আচ্ছা অহ। মোৰ বাৰু এইবোৰ গাড়ী গুৰাত ইমান এটা নলেজ নাই বাৰু। নলেজ নাই যদিও মানে, মই অলপ অলপ জানো আৰু, মানে কি কি হেৰি কৰিব লাগে, সেইমতে এইটো কি বুলি কয়, কৰি অ'।
উম।
কোৱাচোন বাৰু, বাকী তোমাৰ এনেকুৱা কি কি বাইক ভাল লাগে? এনেকুৱা হেৰিত মানে মই এখন ল'ম, তাকে তুমিতো চলাই থাকা ন, তোমাৰ তাত আছেই।
তুমি মোৰ মতে এখন, হানতাৰৰ এখন ল'ব পাৰা।
হাণ্টাৰ ন?
উম, তোমাৰ লগত মিলিব।
অ', হান্তাৰখন অ', ভালেই আছে বাৰু, অ', তিনিশ পঞ্চাশ সি।
উম, তুমি দেখোন জানাই বন্ধু।
অ', নাই, এইটো মানে চিচি টিচি ইমান জা এইবোৰ মানে অলপ চলপ জানো, খালি ইমান মানে ধৰ প্র লে মানে নাজানো আৰু। তাকে ঠিক আছে, তেতিয়া তুমি মোক জনাবা ন। এতিয়া কি কি হয়? অ', বাকি মই শুনা না, জি টি যে ইণ্টাৰচেক্টৰ যে
উম।
এই এখন ল'ম বুলি ভাবিছিলোঁ, তোমাৰ টো কি বুলি কয়, চিলভাৰ কালাৰৰ মানে জিটিখন যোনখন আছিলে কম কালাৰটো অ', তাৰ পিছত তোমাৰ আৰু ইণ্টাৰচেক্টৰত ধৰ, মানে দুইটা ডিফাৰেন্ঞ্চ তো, তোমাৰ অকল হেন্দলতেতো আছে বাকী চব একেই।
সেইখন আৰু তোমাৰ অ, হেন্দেলোতে আৰু সেইখন চলাই বেছি ভাল লাগে কমফৰ্ট।
কমফৰ্টটো বেছি আছে ন মাইলেজ কিমান মান দি আছে গাড়ীখনে।
মাইলেজ দিব আৰু দহ, এঘাৰ মান।
দহ, এঘাৰ তোমাৰ এইটো কি বুলি কয় চাৰ্ভিচিং কৰাৰ আগত নে চাৰ্ভিচিং কৰাৰ পিছত মানে প্ৰথমতে তেনেকুৱা চাৰ্ভিচিং কৰাৰ পিছত বাঢ়িব নে চাগে।
অকনমান বাঢ়িব চাগে এক, দুই।
তাতকৈ নাবাহে আৰু।
নাই, নাই। চলোৱাৰ লগতো কথা থাকে।
অ, মানে তোমাৰ ধৰ হাইৱে, চাইৱো বেছি মাইলেজ দিব।
দিব আৰু ইমান নিদিয়ে আৰু খুব বেছি তুমি পাবা লাষ্ট পোন্ধৰ বা চৈধ্য বা ফওল বা উথৰ
অ, কিমান নে, ন।
উম।
মানে মই তেনেকুৱাখন এইটো কি বুলি কয় কিনিম ভাবি আছিলোঁ।
উম।
তাকে এতিয়া কেতিয়া কিনো কি কথা এইখিনি চাই কৰি লওঁ।
উম।
তাৰপিছত মই তোমাক জনাম।
দিন বাাৰ মিলো পইচা পাতি মিলোক আৰু কদিন কিমান সমোময় লাগিব।
অ, সেইটোৱে তাকে বাৰু কিমান মান লয় এনে চাগে। মই সিদিনাখন এখন ছেকেণ্ড হেণ্ড পাইছিলো তোমাৰ দুই সত্তৰকৈ আছিলে।
দুই, দহ মানত পাই যাবা ভাল এখন।
দুই, দহ মানত ন।
উম।
মানে ছেকেণ্ড হেণ্ডৰ কথা কৈ আছোঁ দেই মই।
এই মই চেকেণ্ড হেণ্ড কথাই কছোঁ।
অ', অ'। এইটো কি বুলি কয় দুই দহ মানত পালে ভালেই হ'ব কাগজ পাতি চব কৰি দিবনে।
উ, ন
ময়ও মানে তেনেকুৱা তেতিয়াহ'লে জিটি খনেকে লৈ লওঁ।
পাৰি।
অ'।
তেলানলোৱা
এয়া মই বাৰু এপিনে এতিয়া চব্জিতে মানে পিছফালে খেতি কৰিছিলো ন তাকে তাকে ঔষধ দিওঁগে এই বৰষুণ দিব এতিয়া তাকে পিছত তোমাৰ লগত কথা পাতিম দিয়া। অ', অ', ঠিক আছে দিয়া।